হেল্ল', অ' শুনিছানে?
অ' শুনিছোঁ, আপুনি শুনিছেঁনে? অ', ভালে আছে?
অ', কি কৰি আছা?
এয়া মই পঢ়ি আছিলোঁ।
অ', ইষ্টোদেন ন তুমি?
ষ্টুডেণ্ট হয়।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
বাকী খোৱা বোৱা কৰিলে।
নাই নাই খামহে, বনাই থৈ আহিছোঁ।
অ', নাই নাই খোৱা নাই, আমাৰ বৰষুণ দি আছিলে যে। সেইকাৰণে বনোৱা অলপ দেৰি হৈছে।
অ' অ', এইফালে আমাৰ ফালেও বৰষুণ দি আছে
অ', গৰম কেনেকুৱা তাতে।
পৰিছে দিয়া, বহুত গৰম। দিনটো শান্তি নাই তে, গধূলি সময়ত।
অ', হয় দিয়ক, এতিয়া মানে কি হৈছে। দিনত আমাৰ মানে কি হয়। দিনত ইমান গৰম দিয়ে কিন্তু সন্ধিয়া হ'লে মানে আমাৰ ইয়াত অলপ অলপ। এই দুদিন ধৰি বৰষুণ দি আছে, তো সন্ধিয়া মানে ইমান গৰমতটো অনুভৱ হোৱা নাই।
আমাৰ ইয়াত নাই আজিহে বৰষুণ দিছে। এইকেইদিন খুব গৰম পৰি আছে অ' অ'। ভাল হৈছে দিয়া নহ'লে ন, তেওঁ অলপ ৰাতি শান্তি আৰু।
তেওঁ ৰাতি শান্তি নহ'লে শুব কাৰণে।
অ' অ' আমাৰ আজিহে পৰিছে ইয়াত বৰষুণ। এইকেইদিন বৰষুণ চৰষুণ নাই।
এই মানে কি হৈছে, এতিয়া ৱেডাৰটো চেঞ্জ হৈছে যে।
অ' তোমাৰ এনে ঘৰ ক'ত?
মোৰ ঘৰ নগাঁৱত।
অ' অ', মই মৰিগাঁৱত। সেইখিনিত বৰষুণ পৰি আছে, এইখিনিত মৰিগাঁৱত বৰষুণ
অ', বৰষুণ মৰা নাই অ'। মানে অ', চান বেদে বৰষুণতটো পৰে যে আমাৰ ইয়াত পৰিলে আকৌ। অকমান দূৰত গৈও কেতিয়াবা নপৰে ন এতিয়া জলবায়ুটো সলনি হৈছে যে।
হয় বাৰু সেইতো, গৰম বন্ধ দিয়া নাই নেকি?
নাই মানে আজিকালি কি হৈছে এতিয়া গৰম বন্ধত এনেকুৱা চিষ্টেমটো নাইকিয়া হৈ গৈছে, এতিয়া মানে গৰম বন্ধত ইটাৰ্ণশ্বিপ কৰিব লগা হৈছে। একজামো চলি আছে ন মোৰ, ত' সেইকাৰণে
গৰমতে কলেজ গৈ আছে
বা গৰমতে কলেজ যাব লগা হৈছে, ইমান গৰম মানুহ
থাকিব নোৱাৰা হৈ গৈছে। এতিয়া হেৰি খাবা অলপ ঠাণ্ডা বস্তু খাবা।
অ', এতিয়া মানে কি হৈছে মোৰ দুদিন মান কি হৈছে? গৰমতে কলেজৰ পৰা আহোঁ, আহি পেলাই মই ঠাণ্ডা পানী খাই দিওঁ নহ'লে গাটো ধুই দিওঁ ন। ত' পুৰা বেমাৰ হৈ গৈছে, গৰম সোমাই গৈছে একদম পুৰা বেমাৰ। ত' নাই তাৰপিছত এতিয়া মানে
অ' সেনেকে তাৰমানে ঠাণ্ডা বস্তু অ', অ' ঠাণ্ডা বস্তু খালে সেনেকে ধৰি লও পেটৰো দিগদাৰ কৰে ন আকৌ মা মছলাও খাব। ব নালাগে এনেকুৱা গৰম পৰিলে। যিমান পাৰে ঠাণ্ডা বস্তু খাব লাগে অ', এই দাব পানীটো বহুত ভাল গৰমত সেইটো খাব পাৰি তে কুঁহিয়াৰ ৰস, নাৰিকলৰ পানী সেইটো
উম এতিয়া মানে বেমাৰ হোৱা পা মই মানে খাবলৈ লৈছো আৰু ডাইৰেক্ট গৰম পানীত ডাইৰেক্ট মানে গৰম পানী যিটো ঠাণ্ডা কৰি পেলাই থৈ দিয়া যায়, সেইটো খাওঁ এতিয়া মানে ঠাণ্ডা পানী মই একেবাৰে এইকেইদিন খোৱাই নাই, মা মছলাও খোৱা নাই একদম অশান্তি হৈ গৈছে ডক্তৰ তালে গৈছো। আকৌ ঔষধ, চৌষধ খাইছো। তেতিয়াহে জ্বৰ উঠা নিচিনা হয় গৈছেগে মানে আহিয়ে লগতে মই গাটো ধুই দিওঁ ন ত' গৰমটো সোমাই গৈছে। গৰমটো সোমাই যাওঁতে মানে দুদিন তিনদিন অশান্ত তি মানে তেনেকে তথাপিও পৰীক্ষা দিব লগা হৈ গৈছে।
সেয়ে পঢ়া জীৱন আৰু ন আৰু এইটো জীৱন ঘূৰাই নাপাবা যেতিয়া
ঠিকেই কৈছে তথাপিও মানে অশান্তি লাগি যায় এতিয়া মানে কি হৈছে আগতেহে এইবিলাক চিষ্টেম আছিলে যে ছোৱালী বিলাকক নপঢ়াও চলি যায় কিন্তু এতিয়াতো তেনেকুৱা নাই ন ল'ৰা পঢ়িলে ছোৱালীও সমানে সমানেই পঢ়ে।
সমান আৰু চবৰে সমান অধিকাৰ এতিয়া আ চলতে এতিয়া আমাৰ চৰকাৰখনো ভাল হৈছে ল'ৰাতকৈ ছোৱালীকহে বেছি গু
অ' আজিকালি ল'ৰাতকে ছোৱালী এতিয়া আমি কলেজত যে পঢ়ি আছো এতিয়া অ' ছোৱালী বিলাককো সিহঁতে মানে চৰকাৰখনে আঁচনি দিছে ছোৱালী বিলাকক পঢ়িবৰ কাৰণে সুবিধা কৰি দিছে। ত' সেই প্ৰকাৰে কিন্তু খুব ভাল হৈছে তেনেকে মহিলা বিলাককো
বাঢ়িছেও পঢ়া ক্ষেত্ৰত আগতে মাক বাপেকেও অলপ ধৰিলেও আৰ্থিকভাৱে হেৰি আছে
হয়, হয় আগতে উম আৰু আগতে মানে কি হ'ল ল'ৰা মানুহকে পঢ়াব নিবিচাৰ চাৰে এইটো ছোৱালী মানুহতোতো ছোৱালী মানুহতোতো মানে বহুত দূৰৰে হৈ যায়গে ত' ল'ৰা মানুহ খেতি কৰিব লগা হয় গাঁও বিলাকত
অ' এতিয়াতো খেতি পথাৰ নাইকিয়াই হৈছে। যেতিয়া চব শিক্ষিত হৈছে সেইকাৰণে শিক্ষিত হৈ বলৈ নিবনুৱা বাঢ়িছে।
অ', অ' শিক্ষিত হৈছে যিমান মানুহ শিক্ষিত হৈ হৈ গৈ আছে সিমানেতো নিবনুৱা সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। আৰু এতিয়া চৰকাৰখনক আমি দুখ দিও লাভ নাই দিয়কচোন আগতে চাকৰি বেছি আছিলে পঢ়া শুনা মানুহ নাছিল ছিলে কিন্তু এতিয়া পঢ়া শুনা ল'ৰা ছোৱালী
অ' প্ৰজন্ম হয় কমি গৈ আছে। অ' আচলতে কি হয় মানে হেৰি হয় অসমত মানে সেই চৰকাৰী চাকৰিতো বাহিৰে বেলেগ একো সুবিধাই নাই, একো কোম্পানী ভাল কোম্পানী এটা নাই হয়। সেইটোয়ে আৰু নিজে নিজে ধৰি লও দোকান দিলেহে অ'।
এতিয়াতো চব প্ৰতিযোগিতা ন, এতিয়া মই প্ৰতিযোগিতা কৰিছো মই চাকৰিটো পাইছো। তেনেকুৱা ধৰণৰ কথা আৰু আৰু চাকৰিতো লগতেতো লাগি থাকিলে নহব দিয়ক যোন নিজস্বকে নিজৰ
চাকৰিটো আশাতে জীৱনটো ৰৈ থাকিলে জীৱনটো গৈয়ে থাকিব চাকৰিতটো কিন্তু তোমাৰ হয়নে নহয় ঠিক নাই হয়নে।
সেইটোয়ে আমিতো এতিয়া এটা চাকৰি কাৰণে আশা কৰি ৰখি থাকিব লাগিব নিজো সংস্থাপন এটা
সেইটোয়ে অ', শিখা লৈছা যেতিয়া টিউচ বা প্ৰাইভেট স্কুলত বেলেগ যি কোনো কামো কৰিব পৰা যাব।
সেইটোয়ে এতিয়াতো নিজৰ সংস্থাপনতটো ৰাখিব লাগিব আৰু কিমাননো মা দেউতাৰ ওপৰতনো ভৰৰ নিচিনা হৈ থাকিম ন, এতিয়া ডাঙৰ হৈছো যথেষ্ট।
হয়, হয় ভাল বাৰু এইটো এ মোবাইল ত ওলাই বহুত মানুহৰ সুবিধা সুবিধাও হৈছে কিন্তু দেই ইনকামৰ পথো সুবিধা হৈছে অ', সুবিধা হৈছে। তাতে কিছুমানে বেয়াকে ব্যৱহাৰ কৰা হপা বেয়া ধৰি ল ন কিছুমানে ভাল হিচাপে ব্যৱহাৰ কৰিলে বহুত
সেইটোৱ এতিয়া চাবলৈ গ'লে কিছু এ দুই চব বস্তুৰে ভাল বেয়া দুইটাই আছে। সেইটো নিজৰ লগত কথা যে আমি কোনটো আয়ত্ব কৰিছো ভালতো লৈছো নে বেয়াটো লৈছোঁ।
দুটা দিশ থাকে ভাল এটা বেয়া এটা হয় নে সেইটোয়ে তুমি এতিয়া জীৱন এতিয়া ধৰি লও হেৰি হোৱাই নাই বিয়া হোৱা পিছতো সেইটোয়ে থাকে ভাল হলে ভাল তুমি বেয়া হ'লে বেয়া সেই প্ৰত্যেকটো বস্তুতে আৰু তাৰমানানে গোটেই সংসাৰখনন ধৰি লও সেই ভাল বেয়া দুইটা দিশ থাকে এটা ললেই হ'ল আৰু এটা মানে ভালটোয়ে লব লাগে। অ', কিছুমান পক্ষত বেয়াও ল'ব লাগে।
অ', কিছুমান কিছুমান ক্ষেত্ৰত মানুহ কিন্তু অলপ ওলাই আহি অকমান চৈতান হ'ব লাগে নহলে পিছ পৰি থাকিব ন সমাজৰ লগতো খাপ খাই চলিবই লাগিব।
মাজত পিছপ ব মানে মানুহ মোৰ বহুত এডভান্স হৈ গ'ল তুল তুমি যদি কৰি ৰবা তুমি পিছ পৰি ভাই ৰবা আৰু যিকেইটা আগবাঢ়ি আছে আগবাঢ়িয়ে যা
এতিয়া নৱ প্ৰজন্মৰ ল'ৰা ছোৱালী সেইবিলাকে মানে সেইবিলাকক কিছুমান কিছুমান ক্ষেত্ৰত ভাল হৈছে এতিয়া আমাৰ যদি মাহঁতক কোনোবাই কিবা এটা কথা কয় মাহঁতে শুনি থাকে নিদিয়ে কিন্তু এতিয়া আমাৰ লগতো সেইটো নাখাতে ন আমাক যদি কোনোবাই কিবা এটা কথা কয় আমি সন্মুখত কথাটো কৈ দিওঁ কিন্তু কিছুমান ক্ষেত্ৰত সেইটো ভাল হৈছে।
অ', সেইটো ভাল হৈছে আৰু যাতে ধৰি লও তুমি তোমাৰ জীৱন জীয়াই আছা বেলেগে বেলেগত জীৱন জীয়াই আছে ন কোনেও কাৰো জীৱনৰ ওপৰত কথা কোৱা ধিকাৰ নাই আচলতে চাবলৈ গ'লে উম। কি পিছলৈ ভাল হ'ব গ কিন্তু সেই কিছু মানে আকৌ অধিকাৰ নাই বুলি একো মানে অধিকাৰ নাইকিয়া কৰি পেলাই যে
হয়, হয় সেইটো কিন্তু সেইটো বাৰু বেয়া কথা একেবাৰে মানে চেলাই যাব নালাগে।
অ', সেইটোৱে নিজৰ অ', নিজৰ সীমাত থাকিবলৈা য'ত উত্তৰ দিব লাগে উত্তৰ দিলে ধৰি লওক বহুত শুনি আছা উত্তৰ দিলে ভাল লাগে সেই দি দিব লাগে যাতে আৰু পিছত কথা হ'ব নালাগে অ', কিছুমান ক্ষেত্ৰত আৰু মনে মনেও থাকিব লাগে।
সেইটো এতিয়াতো চৰকাৰে মহিলা মানুহৰ কাৰণেওতো কিমান আঁচনি দি যে এতিয়াতো মাজতে চৰকাৰখনে দহ হাজাৰ টকা দিলে। ত মহিলা বিলাকে স্বাৱলম্বী হ'বৰ কাৰণটো দিছে। এতিয়া তাৰ তাৰ পৰাই কিছুমানে ব্যৱসায় কৰিছে কিছুমানে দোকান খুলিছে কিছুমানে গৰু কিনিছে ত' সেইবিলাক যো ঘৰখনেই স্বাৱল মহ এখন ঘৰত মহিলা স্বাৱলম্বী হোৱা মানে
উম, সৰু সুৰাকৰাকে হ'লেও কিবা কাম মানে মানুহখিনি ইমান খিনি ধৰি ল একেলগে টকা এটা বাইং মানুহ এজনী পাই পেলাই মানে কিবা যিয়ে নহওক সৰুকে এটা হলেও কৰিব ওলাইছে হয় শিকাইছে সেইটো কিন্তু ভাল কৰিছে। চৰকাৰ খনৰ এ কিমানো কৰিব আগতে একোৱে নাছিল ন লাহে লাহে কৰি আছে ভাল কৰিছে বাৰু।
আৰু এতিয়া, এতিয়া সেইটোৱে এতিয়া আমাৰ ইয়াত যিমা এতিয়া ঠিকে আছে আমি গাওঁ-গাঁৱত থাকো নহ গাঁৱত থাকি মানে। ইমান আমি গৰম অনুভৱ কৰিছোঁ ত' চহৰত থকা মানুহ বিলাকেতো তাতকেও বেছি। কি গৰম অনুভৱ কৰিব যিবিলাক গুৱাহাটীত আছে।
ৰাস্তা প হেৰি কাৰণে ঘৰ চৰ কচা তাৰ পিছত ঘৰ চৰৰ কাৰণে গছ চছ চব কাটি পেলাই ঘৰ ৰাস্তা। হয় আমাৰ ইয়াতেও পথাৰৰ ফালে বা অলপ বাটৰ ফালে ওলাই গ'লেও।
হুম হুম আগতেতো জুন জুলাইত, জুন জুলাইত ইমান গৰম নপৰে। আগষ্ট ছেপ্তেম্বৰত হে গৰম পৰে বা জানুৱাৰী মানত আমি চুৱেটাৰ পিন্ধিব লগ গাই হয় অক্টোবৰ নৱেম্বৰ মানত কিন্তু এতিয়াতো গৰমেই এনি টাইম গৰমেই হৈ থাকে।
অ আগতে অক্টোবোৰত পূজা চাই আহি ঠাণ্ডাই লাগে নহ। অলপ ঠাণ্ডা ভাৱতো অ এতিয়াতো গৰমত পূজা চাৱই যাব নোৱাৰি মানুহে।
কি হৈছে আমাৰ চুৱেটাৰ নিপিন্ধাকেই গুচি গ'লগে।
অ দুদিন নে এদিন মানহে পৰিছে অলপ ভালকে ঠাণ্ডা। ধৰি ল হেৰি হেৰি কৰি পোৱাই নাই ঠাণ্ডা।
এ এতিয়া মানে কি হৈছে গছ-গছনি নাইকিয়া হৈছে। ত' তাৰ কাৰণে এতিয়া জীৱ জন্তু বিলাকৰো ক্ষতি হৈ যাই আছে। জীৱ জন্তু বিলাক চব ৰাস্তা কাষলৈ ওলাই আহিছে মানুহৰ নি
জনসংখ্যাটো বাঢ়িছে যে তাতে মানুহক। পৰিমান কিমান বাঢ়িছে অ বাঢ়াৰ কাৰণে হে ধৰি লওঁক। উম ঘৰ বোৰ থেপা থেপি হয় বোলা গছ কাটি বলগীয়া হৈ যায় নহ এইটো পিছত ককাই ভাইকৰ নিচিনা দিয়াচোন। ঘৰটো লাগিবই। এতিয়া মানে মেইন জনসংখ্যাটো কমালে বহুত ভাল হ'ব পিছলৈ।
হয় হয় এতিয়া চৰকাৰেতো তাৰ ওপৰতো পদক্ষেপ অলপ অলপকে লৈছে যে। অ দুটাতকে ওপৰত একো কৰি ব নোৱাৰে বা চৰকাৰি নিদিয়ে তেনেক মানে উন্ন ত হ'বগে আৰু এসময়ত গৈ পেলাই যেনেকে এতিয়া লাহে লাহেতো অসমখন উন্নত তি হৈছে বেলেগ দেশৰ লগত তুলনাত।
হ'ব দিয়া নহ মোৰ কথা পাতি ভাল লাগিল বা আকৌ ফোন কৰিম বা।
অ ঠিকে আছে দিয়ক।